হেল্ল'।
হেল্ল'
কি কৰিছ অই?
আছোঁ শুব লৈছোঁ।
সুধিবি
নাই হোৱা আছিলোঁ।
তহঁতৰ কি আজি পৰীক্ষা শেষ হ'ল নেকি?
নাই এসপ্তাহ আছে আৰু
আৰু এসপ্তাহ।
অঁ
জুলাইত বন্ধ নিদিয়ে নেকি? গৰমৰ বন্ধ
জুনৰ মাহটোতো শেষ হ আগতে। আজি সোতৰ তাৰিখ হৈছে আমাৰ পঁচিছ তাৰিখে শেষ হব। পৰীক্ষা।
তাৰপিছত বন্ধ ন?
তাৰপিছত বন্ধ।
তাৰ পিছত ফুৰিব আহিবি নেকি আমাৰ ঘৰৰ ফালে।
ফুৰিব। ফুৰিবতো যাব লাগিব। উজ যা ভাবি পোৱা নাই।
আলহী খাই ঘূৰিবি নে কৰবাত ফুৰিব যাবি?
তাকে ভাবি পোৱা নাই কি কৰোঁ।
অ আজিকালি ল'ৰা ছোৱালী ইমান ঘূৰি ফুৰে তই ভাবিব পৰা নাই।
কত ঘূৰি ফুৰে অঘৰী প্ৰাণী নিচিনা। কি?
হেল্ল'
শুনি আছোঁ।
বোলো মাহঁতে কি কৈছে তোৰ কত যাব বুলি কৈছে?
মাহঁত কিয় যাব মই অকলে যাম।
তই ইমান ডাঙৰ হলি নে মাহঁতক এৰি পেলাই যাব পাৰা।
অঁ।
বা কলেজত পঢ়ি থাকোতে তই এনেকে অকলে অকলে ঘূৰি ফুৰিব পৰা হলি। লগাই দিম ৰ।
দে।
কত যাবি পিছে কচোন নক দে।
ভাবি পোৱা নাই অ ক'ত যাওঁ। তই কি কৰিবি?
মোৰ আৰু কি আৰু মই একো নকৰোঁ মই অৰুণাচল গুচি যামগৈ।
অৰুণাচল
অঁ।
কি কৰিব যাৱ তই তাত?
কিয় আমাৰ খুৰীহঁতৰ ঘৰ নহয় নেকি অৰুণাচলত।
উ
ফুৰিবলৈ যাম আকৌ। সিহঁতে মাতিয়ে থাকে যোৱাও নহয়
অঁ অৰুণাচলৰ বহুত পিছে অৰুণাচলৰ ক'ত
পাচিঘাটৰ ফালে নেকি
অঁ কিহেৰে জাবি বাছে বাছেৰে নে ট্ৰেইনেৰে
ট্ৰেইনেৰে যাব লাগিব বাছেৰে টিখলা যাবলৈ দিগদাৰ হ'ব নহয়
নহয়
দিগদাৰ আৰু অলপ দিগদাৰ কৰে ট্ৰেইনত শোৱাই পেলাই নিব পাৰি আৰু
কিমান নো সময় লাগে পাছিঘাটলে
পাছিঘাট নহয় ৰ মই নামটো ভালকে পাহৰিলো নহয়
অঁ পাছিঘাট পাৰ হয় নে পাছিঘাত নাপাওঁতেই
নহয় নহয় পাছিঘাটটো বৰ্ডাৰতে নাই জানো আমাৰ
অ
যাব লাগে অৰুণাচলৰ ভিতৰতে পৰে মোৰ পাছিঘাটটোৱে মনত আছে আৰু সেইটোৱে কলোগে সেইকাৰণে
আচ্ছা ত এবাৰু ৰেলে ৰে'লত নামিলি ষ্টেচনত নামিলি নামি কাক কি কবি ক'লৈ যাবি
আৰে মই অকলে থৰি না যাম
কোন যাব আৰু
যাব আকৌ ঘৰৰ গোটেইখিনিয়ে যাব
অ, গোটেইসোপা যাবি মানুহ
অকলে যাম নেকি, অকলে গলে নাম ঠাইৰ নাম বিলাক জানিলো হয় নহয়।
অ, নাই মই ভাবিলো, লগৰ কাৰোবাক লৈ যাবি নেকি।
লগৰ লৈ যাব নোৱাৰে অও, টিকলাক ৰখাই থব নোৱাৰিব নহয়।
কি কৈছ বুজি পোৱা নাই।
মিজৰামেও যাবলে গোতে গৈ থাকে নহয়।
অ। মিজোৰাম গৈ আহিব পাৰ। নাই যোৱা।
এতিয়া বহুত মানুহ হ'ব চাগে, মিজোৰাম যাবলৈও ভয় লাগিছে, এনেকুৱা গৰমৰ বন্ধত সকলোৱে গুচি যায় নহয়।
অ, মিজোৰামত যায়, এইফালে তোৰ অৰুণাচল যায়, বাকী তোৰ মেঘালয়তো ক'বই নাপায়। সপ্তাহ সপ্তাহে যায়।
ক'ত, ক'ত ফুৰিলিনো আজিলে?
ফুৰিছোঁ, বেছি ঠাই যোৱা নাই।
তথাপি তই টো ফটো দেখিয়ে থাকো।
ক'ত দেখিলি ত‌ই?
তোৰটো দেখিয়ে থাকো দেখোন, আজি অমুকত গ'লো, কালিত অমুকত গ'লো।
কেতিয়া দেখিছ?
দেখিয়ে থাকো, আকৌ।
সেয়েতো কেতিয়া দেখিছিল? দী
কি আজি, এই এমাহ মানৰ আগতে তই দিয়া নাই জানো ফটো।
সেইখন দহ বছৰ আগৰ ফটো, এখন দহ বছৰ আগৰ ফটো বেচি
দহ বছৰ আগত যেনিবা, তই সেই কি বুলি কয় এতিয়া কলেজত পঢ়া ল'ৰা, এটাৰ দচ বছৰ আগত কি একে, সেই কলেজীয়া ডেকা নিচিনাই দেখা আছিলে নেকি?
অঁ।
তেতিয়াতো তই, স্কুলত পঢ়া ল'ৰা টিকলা, মিক্লা থাকিবি, দহ বছৰ চব ফটো, কথা কব আহিছ।
অঁ সঁচাইটো।
কচোন ক'ত গৈছিলি এইটো? সাগৰৰ পৰাাৰ ফটো দেখিছো তো!
সাগৰৰ পাৰ নহয় নদীৰ পাৰ, নদীৰ পাৰ।
কোনটোু নদী?
ভোগদৈ।
ভোগদৈ? হে, মই কি সাগৰ চিনি নাপাওঁ বুলি ভাবিছ নেকি? ফুৰিব নগলো বুলি
আৰে, ভোগদৈ নদীৰ পাৰত হয়, সেইটো।
ক'ত ফুৰিব গৈছ আজিলৈকে তাকে নকওঁ কিয়!
দৈ পাৰত গৈছিলো এইটো।
সেইটো গৈছিলোয়ে বাৰু আৰু ক'ত ক'ত আজিলৈকে ফুৰিব গৈছো? আজি ইমান ফুটোৱাৰ কথা পাতিছ যে, ভাল শু কত ফুৰিব গৈছ, কি কৰিছ? কথা খিনি ভালকে নক কিয়। এনে'এনে যে সময় বিলাক নষ্ট কৰি আছো।
আ মই নস্ত কৰিলো আ মই
মই বোলো ভালকে ফোন এটা কৰো বহুত দিন কথা পতা নাই কত ক'ত ফুৰিবি খবৰ এটা ল তই আৰু এইবিলাক পকাই পকাই কিবা সেই কমেডি হেই কৰিব কৰি আছ।
অঁ। এই ভোগদেৱ বাৰৰ ফটো হলেতো ভোগদেৱ বাৰৰ ফটো বুলিয়ে ক'ম ন, একেবাৰে আন্দামানৰ ফটো বুলি কিয় ক'ম।
কত- ক'ত গৈছ সেইটোৱে সুধিছো মই আজিলৈকে? ফুৰাৰ কথা পাতিছো, ফুৰাৰ কথাই পাতিম না',
ঠিক আছে বাৰু একেবাৰে প্ৰথম গৈছিলোঁ কিজানি শ্বিলং গৈছোঁ প্ৰথম, তাৰপিছত দিল্লীলৈ গৈছোঁ, দিল্লীৰ পিছত কলকাতাত, কলকাতাৰ পিছত থিম্ফু গৈছোঁ এবাৰ, তাৰপিছত আন্দামান গৈছোঁ আৰু চেন্নাই গৈছোঁ। বাছ এইখিনিয়ে আৰু চণ্ডীগড়,
তাই নাই বোলে খোৱা, তেতিয়াৰ পৰা সেইখিনি কথা কব কাৰণে পকাই আছে কথাখিনি, পকাই আছে বা কথা পকাতে- পকাওতে, মই খিনিয়ে হে হৈ গল বুজিছ, খঙে উঠি গল।
কিয় খং উঠিব লগা কি হৈছে?
আৰে কিবা এটা সুধিছো ফুৰিব ক'ত গৈছ এ', নায়য়ে যোৱা বুলি কৈ কৈ কিনে এতিয়ালৈকে দহটামান জোগাৰে নাম কলি, থিমফুৰ পৰা দেহলিৰ পৰা আন্দামানৰ পৰা চবতে গৈছ, চবত,
এইবোৰ বহুত আগতে যোৱা স্কুলত থাকোঁতে যোৱা।
চবতে- চবতকে কত ভাল লাগিলে বেছি?
চবতকে বেছি? বেছি চবতকৈ ভাল লাগিছিল তোৰ ইয়াতে থিমফুট যাওঁতে।
থিম্পু ভূটানত নহয় জানো?
অহ ',
আচ্ছা তাতে খুব পৰিষ্কাৰ ন',?
চাফা একদম। মানুহ খিনিও ভাল।
অ',
মানুহবোৰ মানে এনেকুৱা আমি যিখন গাড়ী লৈ গৈছিলোঁ নহ', মানে, জাগাটো কি, ৰাতি ৰাস্তা হেৰাই গলো, তাৰপিছত মানুহ এজনক সুধিলো, যে এইটো ক'ত আছে আমাক দেখাই দিয়ক, মানুহজন মানে কিবা বজাৰ কৰি নিজৰ ঘৰ গৈ আছিল নেকি, ই', একঘণ্টা আমাক লৈ গৈছে এইখিনি ঠাইলৈকে। মানে এইখিনি গৈ, য'ত থাকিব লগা আছিল, এইখিনলৈকে প্ৰায় এঘণ্টাৰ ড্ৰাইভ, তই কি একঘন্টা ড্ৰাইভ কৰ, সি আমাৰ আগে -আগে, অ', এইটো ঠাইলৈক, মানে ঠাইটো দেখুৱাই, দিহেহি নিজৰ ঘৰত গৈছে।
অৱ ',
ভালেই দে, তোৰে ভাল, ফুৰি থাকিব পাৰ আৰু। মা দে ত পইছাৰে ফুৰিবলে ভাল
কি কৈ আছ?
মাক দেউতাকৰ পইচাৰে ফুৰিবলে ভাল বোলো। ঐ মই তোৰ লগত পিছত কথা পাতিছো ৰ দেই, মোৰ মানে ফোন এটা আহিছে বেলেগ, দেই।
দে ঠিক আছে, অ দে দে।